ঠু ঠা হেল্ল'। হেল্ল' হেল্ল' ঢু আ আ। হেল্ল' স স স স স স ঠাক হেল্ল'
অ, শুনা পাইছা না?
অ অ এতিয়া শুনা পাইছো ৰ'বা ফোন কৰিছিলা কোৱা।
কি কৰি আছা?
অ অ অ আ এনেই আছো ৰ'বা। তুমি কি কৰি আছা? ঠা ঠু টু। ক'ত আছে? অফিচত নেকি আজি আই টি
হা আ আ।
আজি অফিচত নেকি?
অ অ অ, অফিচত আহিছো আজি।
অ অ অ অ আ, তোমাৰ অফ কোনদিনা।
মোৰ অফ থাকে মঙ্গলবাৰ।
কি কৈছে?
মঙ্গলবাৰে থাকে অফ।
মঙ্গলবাৰ।
উম উ উ।
আচ্ছা। ঠিকে আছে দিয়া পিছে গৰম বহুত দিছে ন।
অ আজি বহুত বেছি গৰম দিছে এ।
চি ই ই যোৱা ঠা ঠা ঠ ঠ যোৱাকালিৰ পৰা তোমাৰ বহুত গৰম দিছে দে।
উম উম উম উ, তোমাৰ অফ কেতিয়া?
মোৰক তোমাৰ এতিয়া ধৰিব পৰা নাই ৰ'বা মানে আমাৰ তোমাৰ আ আ আ আহ মানে এমপ্লয়ী কমাই দিছে ন।
অ এতিয়া তোমালোকে নাহিলে মানে কেনেকা হেৰি হব অ অ অ।
ত' সেইটো কাৰণে তোমাৰ মিলাই-মিলাই অফটো লও আমি।
আচ্ছা।
আহা আহা সে এ এ এ মই কৈছিলো মানে ফোন কৰিছিলো তোমাক গৰম দিছে ক'ৰবাত ফুৰিব দিওব যাওঁ বোলো।
সঁচা কথা মই এইটোৱেই ভাবি আছিলো যে কৰ'বাত যাও নেকি আৰু যি য'ত মানে এতিয়া বতৰ ভাল আছে সেইটো জাগাত ফুৰি উ উম উম। গ'লে মানে বেছি ভাল হ'ব যেনেকুৱা শ্বিলং ধৰা তাত এতিয়া বতৰ বহুত ভাল।
এতিয়ালৈ তাতে বহুত মজা লাগিব তাত নৰ্মেল শে হৈ থাকিব ন বেছি ঠাণ্ডাও নহ'ব গৰমো নহ'ব।
গৰমো নহব অ এনেকা বতৰ ভাল লাগিব ইয়াত যেনেকুৱা বহুত গৰম দিছে তাত এনেকা ইমান নাথাকিব। বহুত ভাল লাগিব যাই এতিয়া।
হা হা সেইটো হয় অবশ্যে। এ তোমালোকৰ আ আ ঘৰত এ কোন কোন আছে?
মোৰ ঘৰত মোৰ মায় মই দুজনে।
আচ্ছা ঠিকে আছে দিয়া। এই তোমাৰ লগৰ লগত আছে লগ ধৰিবা এদিন ক'ৰবাত ফুৰিব যাওঁ।
অঁ সেইটো আমিও ভাবি আছিলো কৰ'বাত যাওঁ বুলি।
আমি মানে লগৰ আছে চাগে অলৰেডি ন।
অঁ আছে কেইজনমান।
অঁ লগ ধৰিবাচোন একেলগে সু আমাৰো মানে তোমাৰ কেইজনমান লগৰ আছে হা। অঁ ধৰি লোৱা অকলে গ'লে যিমান দিন হওঁক অলপ পইচাটো বেছিকে গৈ
বেছি যাব অ পাঁচ হাজাৰ ছয় হোজাৰ এজনৰে যাব তেতিয়া।
হা এতিয়া যেনৰ গোটেই কেইটা যদি মিলি যাওঁ ধৰি লোৱা অলপ পইচা কমিব লগতে অলপমান ধৰি লোৱা কত কথা বতৰা ভাল লাগে ফুৰিব পালে।
উমঁ!
অঁ সেইটো কাৰণে মই এইবাৰ ফোন কৰিলো বোলো সেইদিনাটো সেইদিনা কৰিছিলো ন সেইটো কাৰণে কল। তুমি যি কৈছিলা হ'ব দিয়া এই তোৰ কাৰণে কথা পাতিম ৰ'বা মই এতিয়া লগৰ পোৱা নাই। ত' এতিয়া হৈছে।
হয়ঁ এতিয়া যাব পাৰি সেইটো মই অহ! আমাৰ অফিচত এটা বাইদেউ আছে বাইদেউৰ মানে দাদা এটা আছে সি বোলে মানে এইবিলাক ট্ৰিপ হেৰি কৰে।
মানে গাড়ী আছে তাৰ। এ আমাৰ হাউচ অ অফিচৰ হাউচ কপিং বাইদেউ আছে তাৰ দাদা তা মানে সি- সি যোলি শ্বিলং মানে যায়। থাকে চব মানে ভাড়াডা মাৰিয়ে থাকে ত এনেুৱ জানা শুনা মানুহ এজন লৈ গ'লে ভাল কাৰণ সি চব কিবা কিবি গম পাব মানাৰ লোকেশচন মাৰি থাকিব নালাগিব।
শ্বিলঙতো লোকেশ্যনো বিচাৰি নোপায়।
সেইটো সেই সেইটো কাৰণে কৈছো মানে যিবিলাক মানুহ চিনি পায় অলৰেডি বহুতবাৰ যাই আহিছে। সিহঁতক লগৈ গ'লে ভাল আৰু। অঁ গাড়ীত মানে কি গাড়ীয়ে তাৰ হয় ড্ৰাইভাৰ হয় সি মানে চব চিনি পায় আৰু লৈ যাব ডাইৰেক্টলি। এনেকা।
আচ্ছা আ আ এই কি গাড়ী কেইজন বা যাব পাৰি কি গাড়ী বা চলাই?
সি চাগে তোমাৰ হেৰি হয় চাৰি চকা হয়ঁ এতিয়া। মানে কেনেকুৱা টাইপৰ গাড়ী সেইটো মই এতিয়ালৈকে হেৰি কৰা নাই কিন্তু- সিবলে লৈ যাব পাৰিব বুলি কৈছে মানে ছয় সাতজন মান এনেকে যাব পাৰিম বোলে।
ছয় সাতজন মান ন।
উমঁ!
এ মোৰো লগৰ আছে ৰ'বা। একেলে সিহঁতকো লগ ধৰিম তোমালোকে বাইদেউ যাব একেলগে আমাৰ লগতাইদেউ গলে ভাল লাগিব।
অঁ বাইদেউ যাব বুলি কৈছে ফাৰ্ষ্টত। আমি আমাৰ মানে আণ্টিৰ ছোৱালী আৰু ল'ৰা দিল্লীত থাকি পৰিঢ়ি আছে হা। আমি ফাৰ্ষ্টত ভাবিছিলো যে অলপ দূৰত কৰবাত যাম যা কেনে কেইদিনমান থাকি- মানে ফেমিলি ট্ৰিপত যাব খুজিছিলো আৰু এ থাকি মানে এনেকে। ঘুৰি ফুৰি আহিম আৰু মানে ঘৰৰ মানুহ কৈ আছিল দিল্লী যোৱা নাই মানে ইণ্ডিয়া গেটছে সেইবিলাক চোৱা নাই কেতিয়াওঁ। কিন্তু যোন মানে মোৰ কাজ ব্ৰাদাৰ তাৰ আছে। সিহঁতে কৈ আছে ওলাব পাৰা নাই ইয়াত তোমাৰ গুৱাহাটীত একো গৰম নহয়। তাত বোলে মানুহ ভিৰ আছে সেনেকা টাইম। অঁ তাত বোলো ওলাব পৰা নাই উ দাউটিছি থাইত। থাকিব নোৱাৰি এনেকা টাইপ হৈছে
উম ইয়াতে তোমাৰ যদি হেৰি বিশ মান দিয়ে এনেই আৰু চেলচিয়াছ যদি বিশ মাৰে তাতে তোমাৰ পঞ্চাশ মাৰে
বাপৰে এতিয়া আমাৰ চ ইয়াতে ফৰটিৰ ওপৰত নহলে তাত কেনেকুৱা হ'ব
ফিফটি ক্ৰচ কৰিছে চাগে
এ অ এনেকা গৰমত মানুহ সেইদিনা ওলাব পাৰিব আৰু তাৰ পিছত বোলে তাৰ মানুহ বোলে বোলে অ কি কয় বাহিৰত ওলাই চাহ খাই আছে বোলে গৰমত
কি কোৱা ৰে
অ
আমাৰ অসমত বাৰু বিখ্যাত আছে এইটো এটা আমাৰ
এই তথাপি নাখায় আমাৰ ইয়াত ইমান গম হলে মানে চব অলপ কল্ড্ৰিং চল্ড্ৰিং এনেকা প্ৰিফাৰ কৰে কিন্তু তাত বোলে ইমান গৰম আ অ
তোমাৰ গাঁৰ দি এইবিলাক কল্ড্ৰিংচ চল্ট ডিং নাখায় যি গৰম হওক তোমাৰ বহিয়াকে বহিব এখন দোকানত বহি কে লগৰ বিলাকে বহিব বহি কিনে চাহ অৰ্ডাৰ দি এখন এখন বিস্কুট লব কথা পাতি থাকিব আৰু
সেইটোয়েও ভাবিছো ইমান গৰমত কেনেকে চাহ খাই অলপ মানে
পজা আছে
কেনেকুৱা
আৰে যিমান যি নহওক তোমাৰ চাবা যেতিয়া তোমাৰ ধৰি লোৱা তোমাক তুমি নিজে বাৰ এক্সপেৰিমেণ্ট কৰি চাবা আমাৰ ইয়াতে টো নহয় ধৰলও অলপমান গাঁওৰ পিনে ইমান এটা মানে যিমান ইয়াতে যিমান গৰম গাঁওৰ পিনে ইমানতে নাথাকে ন গৰম
অ গাঁৱৰ পিনে সিমান নাথাকে বাৰু
হা তোমাইড এই আৰু চাবাই হেৰি চিনি পোৱা ইয়াক দোকান বিলাক যি থাকে সৰু সৰু গুণ
অ অ সৰু সৰু ষ্টল থাকে যে
হা হা এইটো গুণ্টি বুলি কয় হা গাঁওৰ পিনে তাতে তোমাৰ ল'ৰাবিলাকে বহি থাকে বেঞ্চ পাৰি থাকে ল'ৰাবিলাক বহে আৰু গুণ্টি বিলাক চাবচোন গোটেই ডাঙৰ গছৰ তলত বনায় তাতে পুৰা ছায়াটো গছত পৰে
ওৱাহেনা
ফাছতিয়া হা হা ইয়ে বহুত ফাস্ট হুৱা হেয় হো গয়া না
আৰু পিছত মানে এ অ এনেকুৱা জাগাত বনাই যাতে তাত ঠাণ্ডা থাকে আৰু সঁচা কথা তাত ঠাণ্ডাও থাকে ক হেৰিত গাঁৱত ঠাণ্ডাও থাকে
উ আৰু তাত তোমাৰ এটা বস্তু কি ভাল তোমাৰ পথাৰ বিলাক থাকে ন পথাৰ বিলাকৰ পৰা পুৰা বতাহটো আহে
বতাহ আহি থাকে অ সেনেকুৱা জাগাত বহিও ভাল লাগে বাৰু
আমাৰ ঘৰটো যত আছে মানে মোৰ মোৰ ঘৰ অৰিজিনেল ঘৰ নলবাৰী ন তাৰ আমাৰ ঘৰৰ পৰা ফ্ৰন্টে ফ্ৰণ্টে পথাৰখন আছে হা তাতে এটা এই মানে ধৰি লোৱা এই গলি চাগে ন গাঁৱৰ পিনে তোমাৰ সৰু সৰু কি বুলি কয় তোক আহ কিয় বুলি কলো নামটো পাহৰিলো তাতে তোমাৰ বজোকে মানে বেছি ডাঙৰ নহয় ধৰি লোৱা এখন দৰ্জামান হ'ব আৰু জাগাটো
আচ্ছা আচ্ছা, হুম।
তাতে বঢ়িয়াকে বেঞ্চ পাৰি লও, পুৰা গছৰ তলত কি ধুনীয়া হাৱা মাৰে আৰু এইখিনিমান মান টাইমততো জনাই গাওঁদিহীন পথাৰত পানী হয়।
পানী হয়, সেইটো কাৰণে সিহ তাত মানে ইমান গৰম নাথাকে।
উম, কি ধুনীয়া বতাহ মাৰে আৰু তোমাৰ বেছি গৰম লাগিলে কি কৰে তোমাৰ এয়া তাবাগতে পথাৰখনত যদি তোমাৰ পা হেৰি মানে ৰ'দ দি থাকে ত' কিছুমান জেগা থাকে ন' য'ত এডাল এডাল গছ থাকে সেই গছৰ তলত মানুহবিলাকে তোমাৰ এই খাল বুলি কয় হা, খাল খান্দি থৈ দিয়ে। সৰু সৰু, নিজা নিজা।
আচ্ছা আচ্ছা।
কিবা বেছি গৰম লাগিলে ডাইৰেক্ট গছৰ তলত খালটোত যাব, খালটো সিঁচিব, তোমাৰ অলপ এনজয়ও হ'ল।
অ'। অ' সেইটোও আছে বাৰু। আৰু আমাৰ একবাৰ কি হৈছিল গম পোৱা?
কি?
মানে আমাৰ স্কুলৰ পৰা এটা ছাৰ্ভেত লৈ গৈছিল হা, তেতিয়া আমাৰ ছাৰ্ভে কৰাইছিলে মানে এটা এটা গ্ৰুপ দিছিলে প্ৰজেক্টৰ কাৰণে ঠিক আছে, ত' আমি আছিলোঁ পাঁচজনৰ গ্ৰুপ, আমাৰ মানে গাঁৱত যাই কেনেকুৱা এটা গছ টাইপৰ হেৰি দিছিলে, সেইবিলাকৰ বিষয়ে অলপ মানে ৰিচাৰ্ছ কৰি আনিব লাগে এনেকুৱা টাইপত, আছিল ঠিক আছে, তাৰপিছত মানে আমি গৈছোঁ যাই কেনে, আমাৰ মানে সেই ভিতৰ ফালে মই ইমান কেতিয়াও যোৱা নাছিলোঁ, আমাৰ মানে অলপ টাউন চাইডত হয় ঘৰটো। ত' মই ভিতৰফালে সেইদিনা ফাৰ্ষ্ট টাইম গৈছোঁ। বহুত ভিতৰত যোৱাৰ পিছত ভিতৰৰ ঘৰবিলাক ইমান সৰু সৰু আৰু মাটিৰে বনোৱা। মই নিজে আচৰিত হৈ গৈছোঁ, এনেকুৱা ঘৰ আমাৰ ইয়াতে আছে নেকি, তাৰপিছত আমি গৈছোঁ যাই কেনে য'ত মানে অলপ পাহাৰ টাইপ হেৰি আছে তাত যাই কেনে মানে সেইবিলাক কৰি চৰি আহি আছোঁ, ইমান গৰম দিছে। ত' এজন বুঢ়ী মানুহ আছিল, তাত কিবা কাম কৰি আছিল, তাই মানে আমাক মাতি ল'লে হা মাতি লৈ কেনে ভিতৰত লৈ গ'লে আৰু তাত ঘৰত যেতিয়া সোমাইছোঁ আমি আমাক পানী দিছে আৰু পানী দি সঁচা কথা কওঁ ফ্ৰিজৰ যেনেকুৱা ঠাণ্ডা পানী থাকে ন এনেকুৱা ঠাণ্ডা আছে, এই মাটিৰ কলহ যে থাকে ন
উম, মাটি কলহৰ পৰা দিয়ে।
অ' সেইটো কি কৰিছে গম পোৱা, মানে মাটি খুধিছে ফাৰ্ষ্টত অলপমান হা, গাত থা কৰে, খুদি কেনে সেইটো মানে আধাৰ বেছি ছি মাটিৰ ভিতৰত সোমাই আছে ঘৰতে, সেইটো মা আধাৰ বেছি মাটি টিত সোমাই আছে আৰুা মানে সেইখিনি পানী মানে ভিতৰত থৈছে, ত' আমি সুধিছোঁ সেইটো সে সেনেকা ঠাণ্ডা থাকেি অ', অ' এনেকে যিমানে গৰম দিয়ক পানীটো ঠাণ্ডাই থাকিব সদায়।
আৰু এইটো মাটিটো তোমাৰ হে মানে গাঁৱলীয়া ভাষাত কি বুলি কৈ জানা, হাতে লিটাৰ মাটি।
হয় নেকি?
হা, আমাৰ পিনেতো তোমাৰ আগত ইউজ কৰিছিল। তেতিয়া সিমান এটা দেখা নোপোৱা এইবিলাক, আগতে বহুত দেখা পোৱা গৈছিল।
উম।
তোমাৰ আঠ মাটিটো কি কৰে, তোমাৰ প্ৰথম অলপমান খান্দি ল'ব হা খান্দি কেনে তাতে কলহটো দিব দি কেনে যেনেকে আমাৰ প্লাষ্টাৰ কৰে সেনেকুৱা মাটিৰে পুৰা লেপি দিয়ে, লেপি দিয়াৰ পিছত সেইটো পুৰা তোমাৰ মানে এনেকুৱা পানীটো এনেকুৱা মানে ইমানো ঠাণ্ডা নহয়।
উম কিন্তু মানে ভাল লাগে ন সেইটো আমি ফাৰ্ষ্ট টাইম তাত মানে এনেকা বস্তু অ টষ্ট এটা থাকে বেলেগে এটা।
হ এইটো মানে এটা যিভাত এটা টেষ্ট এটা উঠি আহে।
অঁ অঁ সেইটো মই চাইছো, মানে এইদিনা মই ফাৰ্ষ্ট টাইম এনেকা কিবা চাইছিলো।
হা হা?
সেইদিনা মই ফাৰ্ষ্ট টাইম এনেকা কিবা চাইছিলো মোৰ লাইফত।
ভাল লাগে কিন্তু তোমাৰ যিমান যি নহওক গাঁওৰ পিনে এটা পৰিৱেশে বেলেগ।
উম সেইটোৱে।
তুমি কি কাম কৰি আছা নেকি?
অ অ গ' কাম কৰি আছো জাষ্ট। অৰ্ডাৰ আহিলে জাষ্ট অৰ্ডাৰ মাৰি আছো।
আচ্ছা আচ্ছা, দিয়া পিছে নহ'লে কাম কৰি আছা যদি। হ'ব নে? অ দিয়া দিয়া উম।
উম